অ'। এ, কি কৰিম আৰু। আপুনি কি কৰি আছে?
এ, ভাতকেইটা খাই আহিছোঁ আৰু। অকমান বাগৰিটো বোলো ভাগৰ লাগি গৈছে।
মই বোলো আপুনি কামতে লাগি আছে চাগে।
নাই নাই। অ' এই খোৱাই বোৱাই ললোঁ আৰু।
হুম। কাপোৰ বব আৰু, উম, খালোঁ।
না, তাকে বতৰটো অকমান হেৰি হৈছিলে। ৰ'দ অকণ দিছে, এতিয়া বোলো কাপোৰ বওঁ আৰু এতিয়া, বোৱা নাই।
সেইটোও হয়। খাবও লাগিব, কাম কৰিবও লাগিব নহয় জানো?
অ'।
উম।
ডিজাইন কেইটামান
অ' মোৰো বহুত কাম আছে মানে ঊল কামবিলাক। তাকে অৰ্ডাৰ আছে মানে, টেবুল মেট চাৰিখন অৰ্ডাৰ আছে। টেবুল ক্লথ। অ' আগতে ছখন দিলোঁ, এতিয়া আকৌ চাৰিখন আহিছে।
অ'।
কিয় অৰ্ডাৰ দিব, মানে কি কৰি আছোঁ আৰু লাহে ধীৰে। এই চাৰি খন দিলে আকৌ। অ' কওঁক।
এখন হেৰি দিবাচোন এখন বনাবাচোন।
কি কি কালাৰ?
এ, তোমাৰ চইজত দিবা আৰু, আমাৰতো ঘৰৰ ড্ৰয়িং ৰুমটো দেখিচাই। তাত কেনেকুৱা মেছ হ'ব তুমি চাই পেলাই দিবা, টেবুলখন।
অ', অ' ঠিকে আছে। ডাঙৰকে দিম ন'?
অ' ডাঙৰকে দিবা।
উম, উম।
এই বেছি সৰু দিলে ভাল, নহয় হেৰি কৰিবা দুখন বনাবা এখন ডাঙৰ আৰু ডাঙৰখনৰ ওপৰত সৰু এখন।
অ', অ'। সৰুখনৰ দামটো জানেই নহয়।
দাম কিমাননো?
কোৱা হৈছে আপোনাক।
ডাঙৰ খনৰ কথাহে কৈছিলা।
অ' বা সেই তাৰে হাফ দি দিব।
অ', অ'।
অ'।
দিবা কালাৰ কেইটা ধুনীয়া ধুনীয়া চাই ভাল ভাল। এ, বগা নিদিবা হা, অকত অকতে লেতেৰা হ'ব। অ' অকমান দি, বেছি মানে ইমান নিদিবা আৰু অ' এনেকে গুলপীয়া কিবা কিবি কালাৰ মিলাই পেলাই দিবা আৰু।
উম, উম।
আৰু ক'ৰ ক'ৰ পৰা অৰ্ডাৰ আছে ক'ৰ অৰ্ডাৰ কেইটা?
উম, আৰু এইফালে মৰিগাঁৱৰ পৰা অৰ্ডাৰ আছে।
হেৰি তুমিতো হেৰি এইটো চাগে প'ষ্টেল যোগেহে দিবা চাগে।
অঁ' তেনেকেই দিওঁ মই, পষ্টযোগে উম।
সেইটো সেই খৰচটো সেইটো অকমান সেইটো খৰচটোতো তুমি ল'ব লাগিব।
চ শ্বিপিং চাৰ্জ অঁ' মই লওঁ শ্বিপিং চাৰজটো। ল'বই লাগিব দেচোন ন।
অঁ। এতিয়া সেইকেইটা পেকিং কৰিলানে নাই?
উমঁ' নাই মানে হোৱাগে নাই যে সমানে চাৰি খন হ'লে পেকিং কৰি দি দিম আৰু। এতিয়া হোৱা নাই আৰু।
কাপোৰ দুযোৰ মানে আৰু আছেগে আৰু শালত দুযোৰ। এতিয়া মেখেলা এখন বৈ আছোঁ তাত ডিজাইন বাচিব লাগে। কিমান ৰ'দটো যে কাঢ়া হৈ আছে যে গৰম।
ৰ'দটোৰ কাৰণে অঁ' তাঁতৰ শালত গৰমো লাগে চাগে, ভিতৰতে নে শালখন?
অঁ' ভিতৰতে।
অঁ অঁ' ফেন লগাই লৈ
অঁ' ফেন লগাই লওঁ। তাৰপিছতে তেতিয়া বৰষুণ হেৰি আহিলো চিন্তা নাই আৰু বৈ থাকিব পাৰে অঁ' বৰষুণতো বৈ থাকিব পাৰে।
উমঁ। অঁ। উমঁ' তাৰ পিছত আৰু সেইয়া কি অঁ' ভাল হৈছে ল'ৰাটো অলপমান। এতিয়া এই শুইছে ভাত কেইটামান খাই।
উমঁ। তাক একদম মছলা নিদিবা দেই।
নাই নাই, একো দিয়া নাই মছলা, খালি মানে কি বইল খুৱাই আছো আৰু মগু দালিটো, মগু দালিটো খুৱাই আছো আৰু।
মগুতো চাবা আকৌ এইবিলাক আকৌ মানে শক্তিদায় বস্তু টো নখোৱালেও আকৌ সেইফালেও দুৰ্বল হৈ থাকিব।
হুম উমঁ' সেইটোতো হয় বাৰু এতিয়া গাখীৰটো খাব নোৱাৰে জন
নাই জণ্ডিছৰ কাৰণে গাখীৰ খাব নোৱাৰে, কিছুমানে আকৌ জণ্ডিছ পিছত আকৌ গখীৰ দি ঔষধ দিয়ে, দৈ দি দিয়ে।
অঁ' মানে জণ্ডিচৰ কিবা ভাগ লৈ আছে
অঁ' দৈ দি দিয়ে কিছুমানে।
তাকে, যোনজনী মানুহে ঔষধ দিয়ে মই তেওঁৰ ওচৰলৈ যাবলৈ সময়ে নাপাও। এইবোৰ মানে ব্যৱসায়ত নামাৰ লগে লগে কামত একদম কিনিও ওলাই যাব
চ'ব চাব লাগিব দিয়া।
উমঁ' সেইটোও হয় মানে কি অৰ্দাৰ বোৰ আহি থাকে ন' মই ভাবো আজি এই কেইখন কৰি দিম মানে ধৰক কালিটো দি দিওঁ তাৰপিছত আকৌ আহে সেই তেনেকে কৰোতে কৰোতে সময় মানে দিগদাৰ হৈ যায়গৈ। উমঁ' আপোনাৰ অৰ্ডাৰ নাই?
সেই মোৰ অৰ্ডাৰ আছে, দুযোৰ আছে গে মে আৰু মানে অঁ' এযোৰ ছেদযোৰ আছেগে আৰু মেখেলাখন আছেগে আৰু চাদৰখন ওলালে আৰু। তিনিখন আছেগে আৰু তাকে ডিজাইন এটা বাচো ভাল চাই ডিজাইন এটা বাচি কৰি দি লওঁ
পিছত বেয়া লাগে থাকে ন কাম কৰি কৰি
আকৌ আকৌ লগতে হেৰি কৰিবলগীয়া
অ
আহিয়ে থাকে যে অ বাতি কৰিবলৈ য আমাৰ আকৌ আহিয়ে থাকে যে আৰু কাষ্টমাৰ বিচৰাৰ পিছত অ তাপাইতো এটা ইনকম হৈ থাকে। এয়া মানুহে বোৱা বোৱা কাপোৰ বিচাৰিয়ে থাকে চাদৰ হে মেখেলা হে গামোচাহে
উম আপুনি গামোচা গামোচাও বয় ন
অ গামোচা ব ও
অ মানে মোক এ এ এগৰাকীয়ে মানে কৈছিলে দৰা বৰ্ণৰ গামোচা লাগে ডাঙৰকে কৈছে যিমান মানে লাগে আৰু দুই তিনি হাজাৰ টকাৰ মানে ভাল গামোচাই লাগে মই বোলো মোৰ তেনেকে চিনতিাই মনত পৰিছে ত আপুনি বৈ যদি আপুনিয়ে বৈ দিব পাৰিব
অ কেনো হেৰিতটো লাগে কিমান মানে ক হেৰি লৈ পেলাই আছে আৰু দেই দৰা বন খনত কিছুমানৰ এতিয়া পোন্ধশ টকা আছে দুহেজাৰ ফুল লৈ পেলাই কথা বোলে গোটেইখনতে লাগে আৰু কিছুমানে গোটেইখনত ভালো নেপায়
অ নহ তেওঁ মোক কৈছে কৈছে যিমান লাগে লাগে দুহেজাৰ তিনি হোজাৰ মোৰ কথা নাই খালি মানে চকুত লগা হ'ব লাগিব এনেকে কৈছে টে গামোচা খন অঁ অ অ তাকে দি দিম দিয়ক আপোনাৰ কন্টেক্ট নাম্বাৰটো
বা হেৰি অ চু বেছি দীঘল লাগে এনে ঠেক লাগে নে সুধি ল'ব লাগিব ন
উম উম উম
তেনেকুৱা আমাৰ বৈ থোৱাই আছে মানে তাৰ পৰা চাই অ আছে তাৰপিছত চাই পেলাই তেওঁ ফটো মাৰি পেলাই কোনখন পচন্দ হয় দি পঠিয়াম
অ অ ঠিকে আছে তেনেহ'লে মই তেওঁক জনাম বোলো আপোনাৰ কন্টেক্ট নাম্বাৰটো দি দিছো আপুনি বোলো কণ্টেক্ট কৰি ল'ব
অ অ
অ
এ কৈ কৈ দিবা বোলে দেউতা তেনেকুৱা পোন্ধ ৰশও আছে দুহেজাৰো আছে পঁচিছশও আছে তেনেকৈ কৈ দিবা আৰু তেওঁ কোনখন ফটো মাৰি দি দিম আৰু পচন্দ হ'লে লৈ ল'ব আৰু
অ অ অ ভালেই কৈছে দিয়ক বৈ থলে এতিয়া কাৰোবাক লাগিলে পতক দিবও পৰা যায় উম মানে আপোনাৰ তাঁতৰশাল আজৰি নাথাকেই আৰু
অ নাথাকেই
উম যেনেকে পাক ঘ সেইটোও হয় উম ব্যস্ততা এটা থাকে ন মানুহ
উম ক'ব পাৰহি অকমান বলেহে ভাল লাগিব ন আৰু নিজে বৈ পিন্ধা বা আনে পিন্ধিলে ভাল লাগাটোহে বেছি ভাল লাগে, মই কাপোৰযোৰৰ নিচিনা আৰু হ'ব। পায় নেকি কৰবাত? তুমি বজাৰ যিমানেই পাটৰ - চাটৰ এতিয়া চাবাচোন যি এইটো ডিজাইন হল নহয় কাইলৈ আকৌ এটা ডিজাইন হব কিন্তু বোৱাৰ বোৱা কাপোৰৰ ডিজাইন বেলেগ দেখিছা জানো?
উম হুম, উ উম আৰু নহয় নিজৰ এনেচ ইচ্ছামতে কালাৰ চইচ কৰিব পৰা যায় ফুল চইচ বুলি এইটো ফুলত মই এইটো কালাৰহে দিওঁ।
উম।
কিনাতোতো ত আপুনি তেনেকে নাপাব ন? এটা পালে এটা নাপায়
উম উম, এ কিনাবিলাক ভালো নালাগে ঊল দি কৰে যে।
অ ঊল দি পেলাই দিয়ে ফুলটো, পাতল হয় উম। উম।
এ এবাৰ ধোৱাৰ পিছত কাপোৰটো মানে হেৰি হৈ যায়।
অ।
চ, এ ভাত পানী - খালা আও ন?
উম উম, ভাত খালো।
অঁ ৰ'দ নে?
অ অ আজি বতৰটো ধুনীয়া কিন্তু ইকুৱেল - ইকুৱেল হৈ আছ ছে অ, বতাহ হৈ ফালে ৰ'দো সমানেই আৰু।
উম।
এহ উহ। হেল্ল'? অ' ঔ। অ' শুনি আছো, আপোনালোকৰটো খোৱা-বোৱা হ'ল।
মোৰ -মোৰ অৰ্ডাৰটো এই ধৰা এইকেইদিনতে তিনি - চাৰি দিনতে যদি পাৰা তিনি - চাৰি দিনতে দিবা।
উম উম। বাৰু চেষ্টা কৰো দিবলে।
মোৰ অৰ্ডাৰটো বোলো তিনি - চাৰি দিনতে দিবা।
অ', অ' এ' দি দিম বাৰু সোনকালে।
অ' ধুনীয়াকে হে আৰু হেৰি কৰিবা, আহ, গুঠি হোৱাৰ পিছত ফটো এখন মাৰিবা, ফটো এখন মাৰি পেলাই মোক দিবা।
অ', দি দিম বাৰু চাই ল'ব, বেছি দিন অ' বেছি সময় নালাগে যেনিবা, পোৰা স্পীড কৰো নহয় এদিনত এখন ডাঙৰ হৈয়ে যায়, মানে কাম-বন থাকে কেনে তেনেহ'লেটো ইমান সময়ো নালাগে।
উম। নাই যে তুমি কৰ মানে কি কৰি -কৰি অভ্যাস হৈ গ'ল যে। এয়া আমি - আমি শিকিলেও আৰু বহুত টাইম লাগিব। য়া তাৰপিছত মোৰো বৰ শিকিবলৈ মন আছে তোমাৰ, তাপাই শিকিব লাগিব।
শিকিব, শিকিব নিচ্চয় শিকিব পাৰিবা। অ মই' গৰম বন্ধত
এইবিলাক দেখি- দেখি এ মানে, বৰ মানে ভাল লাগে যা। যে পাৰিম, পাৰিম এনেকুৱা নিচিনা লাগে কিন্তু ধৰ আজিলৈকে তেনেকে কৰা নাই।
অ'। ইমান টান নহয়, নহয়।
উম, তুমি আহি-আহিবা নাই, শিকাই দিবাচোন।
আগতেটো মোৰ বাচ্ছাৰ এইবিলাক মুজা কিবা কিবি। চুৱেটাৰ, সেইবিলাক সক মানে চব কৰোঁ এ এতিয়া এইবিলাক সৰু-সুৰা কাপ মানে মন নাযায়, এইবিলাক অৰ্ডাৰ হে কিয়ে যায় সেইটো মানে সেইফালে গ'লে, ইমান মন নাযায়গে আৰু সময় নেপা অ'।
শুনাচোন আৰু দুজনীমান লৈ লোৱা না লৈছা জানোঁ।
এয়া কৰিবলে। অ' মোৰ বেছি যেতিয়া হৈ যায়, অৰ্ডাৰ বেছি আহি যায়, তেতিয়া মই লৈ লওঁ মোৰ এই ভাগিনহঁত আছে। সিহঁতকো দি দিওঁ কৰিবলে। সেইটোৱে হেল্ল', হেল্ল'। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'।
যেতিয়া অৰ্ডাৰ ।